অ ' ঠিকে
অ 'তুমি গছ গছনিবোৰ ভাল পোৱানে?
হয় মই গল্প শুনি বৰ বহুত ভাল পাওঁ আৰু তুমি ভাল পোৱা নে?
অ' ময়ো বহুত ভাল পাওঁ তুমি এনে কিবা গছ আছে নেকি? তোমাৰ ফেভৰেট গছ যিহেতু তাৰ তলত বহি তুমাৰ বহিকে অলপ ভাল লাগে।
হয় এনেকুৱা। তো আম গছ আছে বহুত ভাল লাগে আৰু নিম গছ আছে সেইটো। ভাল হয় বতাহ ভাল দিয়ে। সেইটো আৰু তোমাৰ
অ মোৰ গছ কব গলে মোক ভাল লগা গছ কব গলে তোমাৰ ডাঙৰ ডাঙৰ যে আহ তোমাৰ জামুন গছ থাকে আৰু তোমাৰ ফগুন গছ থাকে আম গছো ভাল লাগে নিম গছো ভাল লাগে ক'ব গলে মোক চব ধৰৰ গছবোৰ ভাল লাগে কিন্তু কব এ এটা কলে তোমাক মোক এটা বৰ গছ থাকে নহয়। ত বৰগছ বৰগছতটো চিনি পোৱা নাই তুমি অ সেই গছৰ তলত বহিকে আহ তাতে ঠাণ্ডা ঠাণ্ডা বতাহ আহে আৰু তোমাৰ বহুত গছটো বহুত ডাঙৰ হয় সেইটো গছ বহুত ভাল লাগে এনে তুমি এনে গছ ৰুই পাইছানে
হয় মই গছ ৰুই পাইছো আমাৰ ঘৰত তো বহুত কিবা কিবি ধৰণৰ গছবোৰ আছে মানে সমানো মই নাম নাজানো কিন্তু আ গছ গছ থাকি ভাল হয় অক্সিজেনৰ কাৰণে আৰু ভাল বতাহও আহে আৰু মানে ঘৰত মানে ভালেই টো পৰিৱেশ থাকে হয় আৰু তমাৰ তোমি ৰুই পছানে
অ মই ৰুই পাইছো গছ অ তোমাৰ মই বহুত ধৰণৰ গছ ৰুই পাইছো মই বেছি ফল মূলৰ গছ ৰুই গে ভাল লাগে। ম ইন ফউচাৰ য সি হ কিবা দিয়ক আৰু অ মই বেছি তোমাৰ অ লেচু গছ আম গছ কঠল গছ মধৰিআম গছ আহ আহ আৰু তোমাৰ ইমলি গছ সেইবোৰ চব গছবোৰ মই ঘৰত ৰুই পাইছো আৰু আমাৰ ঘৰত আম গছ চব গছ পাই যাবা তেনেকুৱা মানে ভাল লাগে গছবোৰ আৰু গছ লগোৱা তোমাৰ ক'ব পিয়া নেকি কি কি বেনিফিট আছে
হয় গছটোৰে বেনিফিট আছে যে গছৰ বহুত কিবা কিবি ঔষধো বনে আৰু কিবা মানে ঔষুধ হয় আৰু হয় আৰু এইটো মানে ঔষুধ মানে এনে মেডিচিন সেইটো বনে আৰু এনে আৰু ঘৰতো মানে ঘৰত ব্য়ৱহাৰ কৰা নেকি ঔখদ বনাব পাৰিম নেকি ঘৰৰত তেনেকে মেডিচিন আছে নেকি কিবি মানে এইটো ঔষধ বোৰ বনে কিবা কিবি গছ এনেকুৱা আছে যে বহুত মানে ঔষুধ মনে
অ ঔষধ বনে আৰু তোমাৰ কাঠ বনে কাঠৰ বস্তু কাঠৰ চেয়াৰ এভ্ৰিথিং কাঠৰ বহুত ধৰণৰ অ কিন্তু সেইবোৰতো গছৰে হয়
উম
বহুত ধৰণৰ বস্তুবোৰ বনাব পাৰি আৰু তুমি গছ কটা মানুহে গছ কাটি আছে তাৰ কাৰণে কি কি প্ৰভাৱ হৈ আছে এনেই কব পাৰিবা নেকি তাক
হয় গছ গছবোৰ কাটি ো প্ৰভাৱ হবয় আমি যিহেতু ইমান ভাল বতাহ পাওঁ ইমান ভাল অক্সিজেন পাওঁ আৰু এইটো কি কয় অ এনিমেলছৰ কাৰণে হ বেয়া হয় ন এনিমেলছ বুলি মানে গছ চছ কাটিলে হয় থাকিব নোৱাৰে ৰাস্তাত ললে হয় জীৱ জন্তু মানে বেয়া হয়
অ অ অ
কাটিব লাগে মানে ইমানো নহয় অলপ হয় কাটিব লাগে ইমানো নহয় যে মানে মানে আমাৰ যিমান নিদ আছে সিমানে কাটিব লাগিব মানে এনেতো বহুত কিবা কিবি আজিকালি মানে কাঠৰে বস্তু মানে ন। সেইকাৰণে আৰু এনেতো অ জীৱ-জন্তু সেইকাৰণে টো বেয়াই হয়।
উম উম এইটোৱে ত
হয় আৰু তুমি কি কব বিচাৰা হয়?
অ মোৰ মতে তোমাৰ আমাৰ যেনেকুৱা গৰমতটো পৰি আছে। গৰম আগত আমাৰ গৰমটো বহুত কম আছিল, এতিয়া যেনেকুৱা গৰম পৰি আছে এইটো গছ গছনি নোহোৱাৰ কাৰণেই হৈ আছে। গছ গছনি কটাৰ কাৰণে প্ৰভাৱটো পৰি আছে। হয় তাৰ কাৰণে আমি গছ গছনিবোৰ বচাব লাগে আৰু গছ গছনি থাকিলে অক্সিজেনৰ কাৰণে ভাল আৰু গছ গছনি লগাব লাগে। আমি যিমান কাটো তাত চিকিত, এ তোমাৰ বেছিকে লগাব লাগ। আৰু আমাৰ গছৰ বহুত প্ৰয়োজনো আছে। আমাৰ গছ নাট। থাকিলে আমি জীয়াই থাকিবই নোৱাৰোঁ ক'ব গ'লে হয় কি নহয়? সেকানে আমাৰ গছ। গছনিৰ প্ৰয়োজন আছে আৰু চৰাই চিৰিকুটিৰ কাৰণে আৰু তোমাৰ জীৱ জন্তু টো কাৰণে সেইকাৰণে আমাক গছ গছনি লাগে। আহ তুমি এনে আজিলৈকি এনে গছবোৰৰ কি কি কাম কৰি কৰি কৰিব পাৰে সেইবোৰ দেখিব দেখিছানে? কি কি বনাই পাইছানে তুমি নিজে হাত ইত্যাদি গছৰ
মই এনেকা হাতেদি নিজে একো বন বনাই পোৱা নাই, এনে কাঠৰ বস্তু বনাইছো কিবা কিবি এনে আৰ্ আৰ্টৰ কাৰণ ক্ৰাফটৰ কাৰণে সেইবোৰ বনাইছো। এনে গছৰো এনেই এইটো এইটো মই দেখাও মানে দেখিছো এনে হয়।
অ তুমি ক'লা আঠৰ কাঠৰ কিবি কিবা কিবি বনাইছো তুমি ক'ব পাৰিবা নেকি কি বনাইছিলা?
হয় কাঠৰ মই নাও বনাইছিলো এনে ক্ৰাফটৰ কাৰণে বনাইছিলো এ মানে। ক্ৰাফটৰ কাৰণে বনাইছিলো নাও সৰু নাও যে থাকে মডেল। সেকেনে নাও মডেল বনাইছিলো হয় হয় আৰু তুমি কি বনাই-
আহ এতিয়া মই সৰুতে থাকোতে অ কাঠৰ বহুত গছ গছবোৰৰ তোমাৰ বহুত বস্তুবোৰ বনাইছিলো। সৰু সুৰাকৰাকে আহ খেলা বস্তুবোৰ বনাইছিলো। তোমাৰ ধৰা কি আহ বেলনা চৌকী যে থাকে। কাঠৰ সেইবোৰ খেলাৰ কাৰণে কাঠৰ সৰু সৰু বনাইছিলো কাটি কাটি আৰু তাতে আমি খেলিছিলো সৰু থাকোতে গছৰ কি কি বনাই কি আমি সৰু থাকোতে ডাঙৰ ডাঙৰ গছত উঠিকে এনে ঝোলনাও খেলিছিলো। আহ্ তেনেকুৱা তুমি গছত ঝোলনা তুলনা খেলি পাইছ নে? অ এনে তুমি ঘৰত ওচৰে পাছৰে গছ-গছনি লগাইছা বুলি ক'লা, এনে তোমাৰ ঘৰৰ ওচৰেৰে পাছৰে ডাঙৰ গছ কিবা আছে নেকি? কি গছ আছে কব পাৰিবা নেকি?
ডাঙৰ গছতো বহুত কিবা কিবি আছে। এনেতো আৰু মই এনে ইমান কব নোৱাৰি, কিবা কিবি মানে এনে বহুত ধৰণৰ গছ আছে মানে ইমান নাম মই নাজানো এনে আম গছ আছে আৰু জামুনৰ গছ আছে হয় আৰু এনে কলগছ আছ। কলগছ আছে জাম নাহৰ গছ আছে অমিতাৰ গছ আছে, সেইবোৰে আছে আৰু এনে ডাঙৰ ডাঙৰ গছ বোৰো আছে। এইটো মই নাম ইমান নাজানো। হয় তোমাৰ ঘৰত আৰু কি কি গছ আছে?
আমাৰ ঘৰত তোমাৰ ধৰি লোৱা অ আম গছ আছে কঁঠাল গছ আছে মধুৰিআম গছ আছে নাৰিকল গছ আছে তামোল গছ। যে আৰু তোমাৰ আহ এইটো তাক কি বুলি এটা গছ আছে আৰু শগুনৰ গছ আছে শাল গছ আছে। শাল গছ, খগুন গছ চিনি পোৱা নে তুমি?
হয় হয় ঠিকেই
বিখ্যাত গছ সেইটো তোমাৰ ডাঙৰ ডাঙৰ কামত জাহাজ বনোৱাৰ কাৰণে কামত আহে।
হয়
শগুন গছবোৰ। উম' সেইবোৰ জানাই চিনি পোৱা, তুমি গছ দেখি পাইছা নেকি?
হয়, দেখি পাইছো।
উম' সেইবোৰ গছ, তুমি এনেই তুমিক কোনোবাই সুধিলে, তোমাক কোনটো গছ লগোৱা বেছি ভাল হব। ইনফিউচাৰ তুমি কোণটো গছ প্ৰিফাৰ কৰিবা।
মই এনে নিমৰ গছতো বহুত ভাল হয়। সেইকাৰণে মই নিমৰ গছ যে টিউচন কৰি যে মই গৈছোঁ এইটো কৰিলে। জো। পায় ভাল বতাহও হয় আৰু এইটো ঔষধৰ কাৰণেও ভাল হয়
অহ ঔষধৰ কাৰণে ভাল পায় অ। নিমনটো বহুত বহুত কিবা কিবি ঔষধ বনাব পাৰি নহয়
হয় তুমি কি প্ৰিফাৰ কৰিবা
মইতো কব গলে ফল মূলৰ গছে প্ৰেফাৰ কৰো। তোমাৰ ধৰা আম গছ হল, লিচু গছ হল, কঠাল গছ হল সেইবোৰ, থাকিলে মানে তোমাৰ ধৰা চৰাই-চৰিকুটি, কিবা-কিবি খাব পাব। সিহতৰ কাৰণে ভাল আমিও খাব পাম ইন ফিউচাৰ। আৰু জাগাও ঠাণ্ডা থাকে সেইবোৰ প্ৰিফাৰ কৰো ফল মূলৰ গছ তোমাৰ ঘৰত নাৰিকল গছ আছে নেকি।
হয় নাৰিকল গছ আমাৰ ঘৰ ঘৰত নাই এনে আমাৰ ঘৰৰ ওচৰৰ এটা আনটিৰ ঘৰত আছে
অ এনে নাৰিকল খাই ভাল পোৱা নে
হয় ভাল পাওঁ
অ এনেই তোমাৰ ফল মূলৰ ভিতৰত গছৰ ফল মূলৰ ভিতৰত কোনটো ফল বেছি ভাল লাগে।
বেছিকে আমে ভাল লাগে মোক আম আম আৰু লেচু ভাল লাগে আৰু তোমাক
হয় হয় হয় বহুত ভাল হয় মই ক'ব গলে ফল মূলৰ ভিতৰত আমো বহুত ভাল পাওঁ লেচুও ভাল পাওঁ তোমাৰ কঠালো ভাল পাওঁ গছ গছ ফলৰ ভিতৰত কঠালো বহুত ভাল পাওঁ তোমাৰ কঠালৰ স্মেল তো বহুত ভাল লাগে কুৱচি কি স্মেলটো বহুত ভাল লাগে
হয় এনে মোৰ এটা কোৱেচন আছে তোমাৰ মতে তোমাৰ সেইটো মানে কি লাগে কোনটো গছৰ বেছিটো আছে, মানে মূল্য যে আছে।
অহ বেছি মূল্য ক'ব গলে শাল গছৰ বেছি মূল্য আছে
কিহত কিহত মানে এইটো কিহৰ মূল্য থাকে মানে
এইটো ব্যৱহাৰটো তোমাৰ ডাঙৰ ডাঙৰ আহ জাহাজ বোৰ বনাওতে ব্যৱহাৰ কৰা হয় আৰু তোমাৰ বেলেগ বেলেগ ভাল ভাল কাঠৰ কাৰণেও ব্যৱহাৰ কৰা হয়। সেই কাৰণে সিহঁতৰ বেছি মূল্যও আছে। তুমি কোনটো এনে তোমাক কোনটো বেছি মূল্য যেন লাগে
মূল্য যেন মানে ইমানতো মই নাজানো এনে মই মোবাইলত চোৱা মতে মান মই দেখা পাইছিলোঁ যে চন্দনৰ গছ থাকে।
অ চন্দনৰ গছ তোমাৰ অ
হয় এইটোও ব বহুত হয় এইটো বহুত ভাল হয় ভালকে প্ৰয়োজন হয় কিবা কিবি সেইটো সেইটো ভাল হয় এইটো বেছিকে মানে। হয় এইটো বেছিকে এইটোত বহুত মানে পইচাও লাভ কৰিব পাৰি যোনে মানে চন্দনৰৰ গছ লগাই।
অ সেইবোৰ তোমাৰ কাঠবোৰ পাৰফিউমত ইউজ হয়
হয় পৰফিমৰ কাৰণে ইউজ হয় বেছিকে
আৰু বেলেগ বেলেগ স্কিন কেয়াৰৰ কাৰণেও ইউজ হয়। সেইবোৰ কাঠ আৰু তোমাৰ অ আৰু আৰু কি কি যেন লাগে আৰু বেলেগ কিবা?
হয় মোৰ চন্দনৰ গছ ভাল আৰু মই ক'লো যোনো তোমাক নিমৰ গছ
অ নিম গছ হয় নিম গছও ভাল হয় উ দিয়া ঠিক আছে।
অ ঠিক আছে